হেল্ল' কি কৰি আছা
এই নামঘৰলৈ আহিছিলো
অহ অ কিবা পাতিছা নেকি
এ ভাওনা আছে তাকে অখৰা কৰিবলৈ আহিলো
ঠিকে আছে ঠিকে আছে এতিয়া বাকী কোৱাচোন কি মনত পেলালা আজি
তাক বোল ফোন এটা কৰো ল'ৰাটো আজিকাল খব খাতি নাইকিয়া হ'ল উম কি কৰি আছা এই বোলে
বাকী কোৱাচোন খবৰ খাতিৰ
খবৰ এই ভাল বেয়া মাজতে আৰু তোমাৰ
এ ময়ো আছো কিনো ভাল বুলি কবা ইমান গৰম হৈছে ম গৰমতে বেয়া বুলিয়ে ক'ব লাগিব আৰু শকত মানুহ যে এইটো কাৰণে বহুত অসুবিধা দয়া হয়
হয় হয় হয় বাকী এতিয়া কি কৰি আছা
কি কৰি আছা মানে ধুনীয়াকে গৰু আনিবলৈ গৈছিলো
অ অ
আনিলো আনি পেলাই আকৌ কি হ'ল এ লগৰ এটা বোলে আহ কেৰম খেলো। এনে গৰমত নো কিনো কৰি থাকিবি বুলি
অ অ।
আকৌ ইয়ালৈকে ওলাই আহিলো তাৰপৰা দোকান এখনৰ ওচৰতে কেৰম খেলি আছে
অ ঠিকে আছে ঠিকে আছে এইবিলাক খেলিব লাগে কেতিয়াবা স্বাস্থ্য কাৰণেও ভাল আৰু এনেই গৰমত দিনত এনেই এইবিলাক ঘৰত সোমাই থকাতকে।
হয় হয় বাকী
গৈ মেলি অকনমান খেলিবলৈ। এই নাটক এখন এখন খোলা হৈছে তাকে জানো এতিয়ালৈকে মানে। আজি নতুনকে খোলা হৈছেহে
উম।
তাকে মই আহিছোহে বাৰু এতিয়া।
ঠিকে আছে ঠিকে আছে বাকী অখৰা হৈ আছে ন এতিয়া?
আখৰা হ'ব অ চাহ তা খালা নে?
উম চাহতো খোৱা হ'ল বাৰু। তাৰ পিছত খাই বৈ মেলি ওলাই গুচি আহিলো ইয়াৰ এ সেইদিনা যে তোমালোকৰ ঘৰলে গৈছিলে মোৰ লগত
অ হয় হয়।
এ সি সি।
অহ অ।
বাকী কি হ'ল এইফালে নাহা নেকি?
তাকে যাব লাগিব বাৰু।
ঠিকে আছে আহিবা আকৌ।
উম উম উম।
তুমি যে কৈছিলা কঠালে, আমে থৈ দিবলৈ মই থৈ দিছিলোঁ।
অ অ ঠিকে আছে।
থৈ থৈদিছোঁ মানে কি হৈছে তোমাৰ এ বাদুলি আছে যে ৰাতি বাদুলিও খায় আৰু লগতে তোমাৰ হেৰি হৈছে এ এ মানে তোমাৰ মানুহ আহিলে খাই দিয়ে ন হাত দিবা নো কেনেকে ঘৰতে থকা বস্তু যিহেতু।
তাকেহে। এতিয়া মানুহে খুজিলে মানুহে খুজিলেতো দিব নোৱাৰো বুলি কব নোৱাৰি
হয় হয় বাকী তোমালোকৰ ঘৰ গাই গৰুজনী গাখীৰ এতিয়া আছে নাই?
আমাৰ গাখীৰ এতিয়া নাই মানে হেৰি এৰিলে বাৰু এই পিয়ন চাৰিলে। এ বেছি দিন হোৱা নাই দুমাহ মান হৈ গ'ল গাখীৰ নাই বাৰু। আছিলে এজনীও নহয় দুজনী।
ই মই ভাবি মই ভাবিছিলো যদি গাখীৰ আছে দৈ অকনমান লগাই আনিবলৈ ক'লো আমাৰ ঘৰত গৰু তেনেকে নাই যে
অ আমাৰো নাই আকৌ বাকী চাহ তাহ খালানে?
চাহ খোৱা হ'ল বাৰু।
অ কিহে খালা বা? মই মাত্ৰ খাই আহিছো।
ঠিকে আছে ঠিকে আছে। মই তোমাৰ এই দোকানলৈ গৈছিলো তাৰপিছত গৈ চানা পেকেট এটা আনিলোঁ।
অ মই তোমাৰ হেৰি কৰিলো এই চিৰা আছিলে ঘৰতে তাৰ পৰা চিৰা কেইটামান হেনেকে তেল দি ভাজি মেলি ললোঁ।
এ ভাল কৰিলা। সেইবিলাক খোৱাই ভাল মানে কি হয় গম পাইছা নাই? মানে তোমাৰ দোকানৰ পৰা এতিয়া ধৰি লোৱা বিস্কুতটো অনা বা চানা পেকেট টো আনি পেলাই খোৱাতকে ঘৰতে যিমান পাৰি তেনেকে বনাই খাব লাগে
উম এ চেফটিও হয় আৰু তোমাৰ মানে দেহাটোও ভাল থাকে আৰু ভালেই মানে পইচা খৰছ নহয় ইমান। এতিয়া ধৰি লোৱা তুমি এপেকেট আনিব গ'লে চলিছ টকা। এতিয়া একেবাৰে কম দাম বিস্কুট হ'ল চলিছ টকা তাতকে আমি চল্লিছ টকা যদি এক কেজি চিৰা আনো। তেতিয়া আমি এক কেজি বহুত দিন খাব পাৰিম।
উম অ ঠাকৰে দেখছ চিঞৰি ফুৰিছিলে হেৰি লৰা ঐ লৰা ঐ চিঞৰি আছে আমই ৰাস্তা ৰখী কথা পাতি আছো সাহসলিক কথা পাতি আছ উম
বাকী এফালে আহিবা সোনকালে গৰম বন্ধও পোৱা নাই জানো এতিয়া
তাকে গম বন্ধ পালো এই যাব লাগিব আৰু তোমাৰ যাম ধৰি লোৱা আৰু দহ দিন মানৰ পাছত
অ বাকী খেতি বাতি কৰিছা নে নাই
খেতি বাতি কৰা হৈছে বাৰু এই হাল বাই আজি বোকা দিছিলে এবিঘামান তাৰপা কাইলৈ দিব লাগিব কাইলৈ মই কঠিয়া চঠিয়া উঠাই মেলি এতিয়া ঘৰত থৈ আহিছো বাৰৌ
ঠিকে আছে ঠিকে আছে লাগা উম মানে কি হয় মা দেউতাক এতিয়া সহায় কৰি দিয়া আৰু কিমান কৰিব ইমান দিন কৰি খোৱালে আৰু
বাকী দাদাৰ ঘৰত আছে নে ক'বালৈ গ'ল
দাদা তোমাৰ কি হ'ল এই লগৰ এজন মানে গা ভাল নহয় তাৰ পৰা আকৌ সি বোলে মোৰ লগত মেডিকেলৰ পৰা আহিব লাগে বৈচোন বুলি কলে তাৰপিছত আকৌ মেডিকেলৰ তোমাৰ জি এম চি এচ গৈছিলে মানে ত এটা আকৌ তোমাৰ এদিন থাকে দ লাগিব ৰ্টো তমাৰ লগতে নিদিয়ে প্ৰ নহয় মানে
অ অ
এ সেইটো কাৰণে মানে তোমাৰ ৰিপট কেইটাৰ কাৰণে থাকিব লগীয়া হ'ল
তই থাকিবলৈ কৈছে নেকি যদি অ অসুবিধা মানে বেছি অসুবিধা আছে তেতিয়া অ যদি অসুবিধা হয় থাকি দিবলৈ কোৱা কাৰণ ডক্টৰকটো দেখাবই লাগিব এনেও কিবা কিবি হলে
হয় হয় তাৰ তাৰ বিপদতো সি সহায় কৰি থৈছে বাৰু
অ বাকী সবে ঘৰত ভাল
উম ভালে বুলি ক'ব পাৰি আৰু গৰমটো যি পৰিছে কিনো ভাল কবা
আহ তাকে ইমান গৰম পৰিছে আজি বৰষুণ মানে কালি কি হ'ল আমি ভাওনা গৈছিলো ভাওনা এখন আছিলে তাপা ভাওনা ভা খাবলৈ গৈ নামঘৰত প্ৰায় জাষ্ট ভাওনাৰ সূত্ৰটো নাচি হৈছে এনেকুৱা বৰষুণ বৰষুণ দিলে মানে তোমাৰ তিনটা মান বজলেকে বৰষুণ দি আছে আমি ভাওনাৰ পৰা ঘৰলৈ একেবাৰে ভাওনা ভগাৰ পিছত আহিছো
তাকে তেতিয়া চাগে গৰম নাছিলে ন কিন্তু আমাৰ এইফালে আজি তিনদিন চাৰি দিন মান হ'ল তোমাৰ বৰষুণ
বৰু বৰষুণ যাক দি দিলে যে গৰমটো কমি গ'ল নে তাৰ আগত বহুত গৰম আছিলে
সেইটোয়ে সেইটোয়ে আৰু কি হৈছে ঠাই লৈ পেলাই বৰষুণ দিছে ন আৰু যি সেটো চাইডে বৰষুণ দি থাকে সেইটো চাইডে অকণমান ঠাণ্ডা পৰিলেও যি চাইডে বৰষুণ নিদিয়ে সেইটো চাইডে মানে তোমাৰ বহুত গৰম হয়
উম হয় তাৰপা সেই তোমাৰ এই আজিৰ দিনত তাতে সেই পকা কঠাল এটা খাইদিলো একদম মানে এতিয়া গৰমত থাকিব পৰা নাই অ বাকী হেই অ অ উম সেইখিনি কিনি নহয় আমাৰ ঘৰতে আছে
অ অ নহয় মোক ক'লা যে বোলে কঁঠাল লাগিব
এ নহয় তোমালোকৰ মানে তোমাৰ তোমালোকৰ পাত কঠাল আছে আৰু আমাৰ ডাঙৰ কঠালটো যে মানে এই ডাঙৰ কথালটো মানে মই এতিয়া ইমান টা মানে ভাল নে যে তোমালোকৰ কবাত পাত কঠালটো লৈ আহিব মানে
উম ঠিকে আছে এইবাৰ কাম এটা কৰিবা এই গুটি দুটূ আামাৰ ৰখাই পেলাই তাৰে পচাই দিবা পচাই দিলে যিটো গছ হ'ব মানে তেতিয়া সেই পাত কঠালেই হ'ব আৰু
হয়-হয় আমাৰ মানে কি হয় আগতে পাত কঠাল এজোপা আছিলে তাৰ পৰা মানে কি হল এবাৰ চক পৰিলে কঠাল জোপাত লাগিছিলে বহুত কথা লাগিছিলে কমেও পঞ্চাটা ষাঠিটামান দিলে তাৰপা চখ পৰি মানে কঠাল জোপা মৰি গ'ল
আহ
এ তাৰপৰা এই ডাঙৰ কঠাল আছে
উম হম
তাৰপা আম-চাম আছিলে নে অ-অ আমাৰো আছে আমাৰ তোমাৰ চাৰিজোপা মান লাগিছিলে হয়-হয় খাব লাগে আমি ব বতৰৰ ফল বতৰত খাব লাগে এতিয়া ধৰি লোৱা বজাৰৰ পৰা বিলাতি আমটোতো আমি কিনি আনি খাই লাভ নাই
সেইটোৱেই অকল মেডিচাইনৰ ওপৰতে ডিপেণ্ড কৰে ন সেইবিলাক কাম বা কঁঠাল কিবা হলেও
লে মেডিচিন মাৰিব পাৰিব আমটো ৰং ধৰিব কাৰণে মেডিচিন মাৰিব
অ এতিয়া তোমাৰ সেউজীয়া শাক-পাচলি বুলি তুমি বেলেগকে খাব নোৱাৰা চব সেউ
এ এতিয়া চব মেডিচিন এতিয়া চব মেডিচন কাৰণ আমাৰ সেইদিনাখন এ এক্জাম্পল মানে আমাৰ সেনাখন খন তোমাৰ বজাৰৰ পৰা তিঁয়হ আনিছিলে তিঁয়হ তোমাৰ তিঁয়হ আনি পেলাই আগদিনাখন আনিছে আহদিনাখন খালোঁ পিছদিনাখন দুটামান তিঁয়হ মানে ভেঁকুৰ উঠি গ'ল গোটেই খাব পৰা নাই
অ আমাৰ বাৰু এটা বস্তু ভাল হৈছে আমাৰ ফাৰ্মখন আছে যে এই ফাৰ্মখনতে তোমাৰ হেৰি জিকা, ভেনী, ভোল আৰু তোমাৰ লগতে এই পটল যে তেনেকে কৰা হৈছে ঘৰতে খাই আছো আৰু
আমাৰ তোমাৰ হেৰি এনেই সৰু সুৰাকে তোমাৰ হেৰি কৰিছো বাৰু এই কোমোৰা এজোপা দি থোৱা আছে তাৰাপা কোমোৰা লাগি আছে তোমাৰ হেৰি কেইটামান লাগিছে তাৰপিছত আকৌ এই বাৰিষা হয় ৰঙালাও দি থোৱা আছিলে তাৰ পৰা মানে ৰঙালাও লাগিছে কিন্তু ৰঙালাও দুজোপা মান বেছিকে দি থোৱা আছে যে তাৰ আগবিলাক খাই ভাল পাওঁ মানে সেইখিনি খাইছো তাৰপা তোমাৰ এই উম তাত হয়-হয়-হয় তাৰপৰা আমাৰ এই নদী আছে আছে যে নদীৰ ওচৰৰ পৰা তোমাৰ ঢেকিয়া আনো, কচু আনো তাৰ পিছত এইবিলাক এই পিয়ালি পালেং-চালেং মানে চব লোকেলখিনিয়ে খাইছোঁ সেউজীয়া শাক-পাচলি অকল এতিয়া কিনাৰ ভিতৰত অকল দালি নিমখ নিমখটোতো কিনিব লাগিব নিমখ তেলে কিনো
উম এই গৰম তুলে চাই বিশেষকে টেঙা খাবা মানে কেলে গৰম পাইছা নাই টেঙাই বহুত গৰমটো কাটে লগতে তোমাৰ যি তটো আমাৰ ঘামটো ন এতিয়া ঘামটোতো আমাৰ হেৰি নহয় ঘপককে
উম-উম এতিয়া এই টেঙা বিলাক খাব লাগে বিশেষ কেতিয়া ঔটেঙাবিলাক যে কলি হৈছে যে এই কলি ঔটেঙাটো খাব লাগে অকনমান তিতিকি-তিতিকি লাগে
আহঁ
তুমি ধৰি লোৱা এতিয়া মাছ এইটো সময়ত যে মাছ কিনিব নালাগে একমাত্ৰ
এ বহুত কিনি-কিনি কেলে খাব নালাগে গম পাইছা নাই বিশেষকে আমি যোনটো চালানী মাছ খাওঁ সেইটো মানে তোমাৰ ফৰ্মেল দি পেলাই অহা হয় ন মানে বহুত
হয়-হয় আৰু বহুত অ সেইটোতো বহুত দিনৰ উম তাতকে তুমি এতিয়া এতিয়া পথাৰত মাছখিনি ওলাব সেইখিনি ধৰি পেলাই খোৱা তোমাৰ স্বাস্থ্য
অ যিমান পাৰি কাঠ মাছটো খাবলৈ ল'ব লাগে মানে
উম তাকে এইখিনি নিজে ধৰি মেলি অকনমান হেৰিকে একো নাই অকণমান কষ্ট হয় কিন্তু সেইখিনি খালে তোমাৰ স্বাস্থ্য ভালে থাকে
দেখোন খেদ মাছ ধৰি পেলাই খায়
উম
বৰ্তমানে তোমাৰ কিনিবলে বেছিকে হেৰি হ'ল আৰু তেনেকে আগতে তোমাৰ দোকান-চোকান দোকানত তেনেকে নাপায় ন
উম তাকেহে তাকেহে
মানে কি হ'ল এ সেইদ চবেই অকল অজুতটো বিচৰা হ'ল
উম উম এ বাকী তোমাল উম উম এই বাকী তোমালোকৰ মাহী ছোৱালী যে বিয়া দিয়া কথা আছিলে তাকে কি হৈছে কি
অ তোমাৰ বিয়া ফিক্স হৈছে আৰু
অঁ অঁ ঠিকে আছে ঠিকে আছে তেতিয়া বিয়াখন বিয়াখন খাবলৈ পাম আৰু
পাবা পাবা এই মই মাতিম বাৰু মানে দায়িত্বতটো মোকে দিছে মোৰ লগৰ কেইটাক মাতিবলৈ
অ অ
তাকে হেৰি কৰিবা আহিবা আহিবা সময় সুবিধা মিলাই
নিজ মানে বহুত দিন বিয়া এখন খাব লাগব নে তেনেকে
উম
চাব লাগিব পাৰোঁ পাৰিলে যদি অসুবিধা নহয় বাকী তোমাৰ এতিয়া হেই কম্পিউটাৰ ক্লাছ কৰি আছে ন নহয় এটা হ'ল নে কৰ্চ আছে আৰু
ক্লাছ মানে কি হ'ল মই লৈছিলো তোমাৰ পি ডি চি হা
হয় হয়
তাৰ পিছত তোমাৰ সেই কৰ্চটো কমপ্লিট কৰিলো বাৰু তাৰপিছত আকৌ কি হ'ল তোমাৰ এ সেই কৰ্চটোত মানে মই যিমান খিনি মই বিচাৰিছো সেইখিনি কচটোত গোটেই খিনি নাপালো তাৰপৰা লগতে এ ডি চি
বাকী সেই উম এতিয়া এটা কাম কৰা মই মানেসোৱা কৰি আছো যে এতিয়া মাতি আছে মই তালৈ যাওঁ দেই
অ ঠিক আছে বাৰু তেতিয়া হ'ব দিয়া অ'কে অ'কে গুড নাইট
উম অ